অ' কি কৰিছে।
শুনিছা নে নাই মোৰ চাউণ্ডটো।
শুনিছো, শুনিছো।
কোনো মাত বোল দিয়া নাই শুনাহে নাই নেকি?
নাই নাই শুনিছো।
ৱাহ।
ভালনে?
ভালে আছো। দিয়া তোমালোকৰ।
মোৰ ঠিকে আছে, ঠিকে আছে।
অ', -অ', - অ' মাহঁতৰ ভাল।
মাহঁতৰ ঠিকে আছে। অহ।
এতিয়া কি
এ'এতিয়া অকণমান বাচন কেইটামান আছে। সেইকেইটা ধুই মেলি বাহিৰলে ওলাই আহিছো তাৰ পিছত বোলো নে ফোন এটা কও।
দেওবাৰেতো টিউচন চিউচন নকৰা ছাগে ন।
নাই নাই দেওবাৰে চব বন্ধ থাকে।
অ' ভালেই কৰা ৰেষ্ট লাগে ত।
লাগে লাগে।
তাকে মই হে আজৰি পিজৰি হৈ তাৰপিছতে কাম বিলাক কিমান থাকে কিন্তু আজি আকৌ বৰষুণ পৰি আছে আমাৰ এইফালে কামটো অলপ কম মানে বৰষুণ পৰিলে মানে অকমান কাম বোৰ কমকেহে ওলায়। এনেই যে ইমান কাম কৰিম বুলি ভাব বো ৰবিবাৰটোত।
এ মানে বৰষুণটো আমাৰ এইফালেও দিছিলে প্ৰথমতে তাৰপিছত আহি পেলাই এ তাৰপিছত আকৌ ৰ'দ দিলে। বতৰতো কোনো হেৰি নাইকিয়া গৈছে মানে।
তাৰমানে ৰাতিপুৱা ডাঙৰ বৰষুণ এ যে পৰিল পৰিলে পেলাই কিন কিনাই আছে একে অকণ অকণকৈ খিচ খিচাই আছে আৰু এতিয়া ৰ'দৰ আশা নাই বাৰু আজি।
অ।
এতিয়া কাম বিলাক কমি থাকে মানে কাম বিলাক কৰিব পৰা যোৱা নাই। গতিকে আৰু ভিতৰতে সোমাই লৈ পেলাই ভিতৰৰ কাম বিলাকে হৈছে গ তাৰপৰা তথাপিতো বোলো চাহ একাপ মই এইখিনি সময়ত আকৌ সদায় চাহ একাপ খাওঁ যে চাহ একাপ বোলো খাওঁ। সেই চাহ একাপ তুমি ফোনটো মাৰিছা ভালেই পাইছো বাৰু খা খবৰবোৰ কোৱা।
অ' নহয় নহয় আমাৰ ইফালে মানে একদম বহুত কিবা কিবি দেই সঁচাকে কৈছো বৰ অশান্তিদায়ক হৈ গৈছে কিন্তু একদম বৰষুণ দিয়ে এই উঠাই এই বৰ নাইকিয় হয় এই বৰষুণ এই বৰষুণ নাইকিয়া হৈ যায়। এ কৰি বোলে খাবলে। কৰিবলৈ বনাবলৈ কৰিবলৈ অশান্তি কিমান বনাই থাকিব ভিতৰতে। ওলাই কৰি যাব কোনো নোৱাৰি খালি ঘৰতে বহি বহি দেওবাৰ দিনটোতো শান্তি নাই।
বিশেষকে মানে দেওবাৰে এনেকোৱা বতৰ হলে বেয়া লাগে কিয় মানুহে বহুত কাম উলিয়াই লয় ন।
বহুত কাম থাকে বহুত কাম থাকে। অ।
সকলোৱে দেওবাৰটোত কামটো বেছিয়ে হয় অলপ।
আৰু সেইটো কাৰণেও অশান্তিও লাগে। ত উপায় নাই আৰু এইটোয়ে বতৰ বতৰে এতিয়া নিজে যি কৰিম বুলি ভাবে আমিতো সেইটোয়ে কৰিব লাগিব আৱ।
কামবিলাক।
বহুতখিনি থাকা যায় এতিয়া কাপ পোৰে। কানে কামৰ কাপোৰ বা কিবা। কীবি
গলেও নহয়
এইবোৰতো দেওবাৰেলৈকে চিটো মাজা বেছিকে আৰু চব বস্তু দেওবাৰলৈ থাকে বাৰু আচলতে। কিবা এটা নোৱাৰিলো এয়া হা!
এতিয়া কি খালা?
এতিয়া এই কিনো খাব আৰু এই বিস্কুট চিস্কুট তেনেকেই খোৱা হ'ল কাৰণ উঠা মেলা দেৰি হৈ যায় যে তাৰ পছত পেট্ৰিছান আছে ছিলে। মই এবাৰ পিটিছো। বাাকা গ আছে হ
মই নোৱাৰো এ খাবলৈ।
উ গে আছে হ'ল মোৰ এইবোৰ দিগদাৰ হে
কেতিয়াবা কিন্তু একো নহয় কিন্তু হ'লেও মানে বেছিভাগেই মোক উপকাৰ কৰে।
নাই নাই দে মোৰ ভয় লাগে দে
বহুতেই বহুত বছৰ হ'ল।
অ'
মই বাদ দিয়া নিচিনাই হ'ল, আগতে খুবেই ভাল পাইছিলোঁ পঢি থকা দিনত মই কলেজত পঢ়াৰ দিনত শিঙৰা খুব খাইছিলো খুব ভাল পাইছিলোঁ। এতিয়া মই এয়া নোভো নালাগ নাখাও আৰু অপকাৰো কৰে সেইটো লৈ পেলাই এতিয়া মই খাব নোৱাৰো নাখাও
অ!
নালাগে মানে এতিয়া এনেকুৱা হৈ গ'ল বস্তুটোৰ প্ৰতি
আজি আকৌ হেৰিও আছে গম পোৱা সেই ঈৰ্গা দিৱস আছে নহয় আজি। অ!
আজি যোগা দিৱস মানে বহুতে ফটো দি আছে মই দেখিছো বাৰু।
ফটো চোৱা নাই বাৰু ও প আমাৰ গৈছে। মানে মহিলাসকলো
অ' অ' নহয় নহয় সেইটো সেইটোতো হয় আমাৰ এতিয়া মা আৰু তেওঁ এই কিবা কিবি য়োগা শিকিয়ে আছিল নে কিিয়ে কৰিৈছিলে জানো মোক ধঢেৰ ফটো দিছে নহয়।
ঠিক আছে বহুতে শিকি আছে মোৰহে শিকা হোৱা নাই ৰবা
অ আৰু গম পাইছ নে ইয়াত চবেই মানে এনেকুৱা চুইজাৰ বা এনেকুৱা লং পেন্ট এনেকুৱা স্পৰ্টিং সেইবোৰে পিন্ধি পিন্ধি
সেইটো কিনিলে মানে অলপ কম্ফৰ্ট
কমফৰ্ট হয়, মানে কি হয় যোনবিলাক মানুহে তো কেতিয়াও কিছুমান মানুহে, গাঁওৰ জেগাৰ মানুহে জীৱনতো পিন্ধি পোৱা নাই। সেয়েহে এতিয়াও মানে, আ-আগ্ৰহ কৰিছে আজিকালি মানুহবোৰ অকমান মুকলি হৈছে দেই।
হৈছে, হব নহয়, মানুহে নিজৰ সুবিধা মতেদি এটা পোচাক পিন্ধিব লাগে মোৰ মতেদি কিন্তু। আমি কিছু কথা এৰিব, নহয় আমাৰ জাতীয় বা পৰম্প পম্পৰাগত যি-যিযোৰ সাজ, সেইযোৰ আমি পিন্ধিবই লাগিব ঠাই ঠাই ভেদে বা আমাৰ
তেনেকুৱা, সেনেকুৱা পৰিস্থিতিয়ে পৰিৱেশ আছে নহয়, সেইবোৰ সেয়া পিন্ধা, উম।
কিন্তু কিছু এৰিব হৈছে কিন্তু। এয়া মানে আমাৰ নিজকে কিবা কথা কোৱা নাই দেই।
উম।
আমাৰ কাৰণে সুবিধাজনক হয়, সেইটো ধৰিব লাগে।
নহয় এইটো সঁচা কথা, এতিয়া যিটো গৰম যি ৰূপত পৰিব ধৰিছে, মানুহ বিলাকে যদি এজ তাত পিন্ধি থাকে মানুহৰ বেমাৰ আজাৰ হ'ব।
কেলে নহয়? কোৱাচোন।
কিছুমান মানুহে কয়, যে আমিতো আগতে পিন্ধি-পিনন্ধিয়ে বুঢ়া হলো, আগতে ইমান গৰম পৰা নাছিলে।
আগত পল্যুলচন মানে প্ৰদূষণতটো কম আছিলে, খাদ্য পাতি ভাল আছিলে মানুহৰ প্ৰতি আছিলে।
অঁ।
বেমাৰৰ যিটো মানে যুঁজিব পৰা ক্ষমতাতটো সেইটো বেছি আছিল ন, অ', ইউমিনিতিটো।
বেছি আছিলে, আগত তে মানুহৰ পিয়ৰ আ, পিয়ৰ খাদ্য
অসুবিধা পাইছে নেকি বাৰু, শুনিবলৈ?
অকনমান কিছুমান বস্তু, অকনমান লাগি ধৰিছে, মাজে সময়ে।
অ', সেইটো নেটৱৰ্কৰ কাৰণে হৈছে নেকি, নেটটো মানে বৰষুণ পৰি-পৰাৰ পিছত বহুত বেয়া হৈ যায়।
বহুত বেয়া হয়, বহুত বেয়া হয়, আৰু এটা কথা মই কওঁ মানে দেই, আগতে এঘৰ মানুহে মাছ মাৰিলে গোটেই গাঁৱৰ গোটেই চুবুৰিত টোৱে খায়, আৰু সেয়া পিয়ৰ মাছ।
আমি নিজে পাইছো বাৰু এইবিলাক। আমি নিজে খাইছোঁ।
কিন্তু, এতিয়া নাই আৰু এতিয়া আৰু ক'ত আৰু।
সেইটো যদি পানীলাও লাগিলে ঘৰত যদি ভাত ভাত কেৰেলা লাগিল, কুমুৰা লাগিল। কে ঘৰলৈ মানে হৈ যায়। বেচা বেচি নাই ন'। সেইয়াই আগৰ এইবিলাক মনত পৰিলে, মোৰ সঁচাকে বহুত মানে নষ্ট নষ্টালজি হৈ যাওঁ, বেয়া লাগে অ'! খুব ভাল লাগে মানে, এতিয়াও মা যাওঁ জানানে। মোৰ মানে, সেই যেতিয়া এটা টাৰ্ণিং ল'ব লাগে। টাৰ্ণিংটো সোমোৱাৰ পাছতে মই মানে ইমানে আবেগিক হৈ যাওঁ। মোৰ বহুত
আগৰ কথাবোৰ মনত পৰে।
যে,
অ'!
নাই। এতিয়াও মোক শুকে খুন্দা মাৰি ধৰে, কথাখিনি ক'লেও মানে, এনেকুৱা অৱস্থা হৈ
কাৰণ, সেই গলিবোৰত আপোনাৰ এনেকুৱা স্মৃতি জড়িত হৈ আছে ন'।
স্মৃতি আছে আৰু ওচৰতে থকা স্কুলখনত পঢ়িছিলো। সেই স্কুলখন পাৰ হৈ আমাৰ ঘৰ পাই মানে, সেইখিনি পোৱাৰ লগতে মানে মই, এই নষ্টালজিক বুলি কয় যে, মানে, তোমাক কি ক'ম আৰু মোৰ বহুত দুখ লাগে! বহুত দুখ লাগে অ'! সেইকাৰণে, কিবা কিবি অনুষ্ঠান হ'লে গাঁৱত মানে মোৰ মাৰ গাঁৱত আৰু জন্মৰ গাঁওখনত ধৰা দৌল গোবিন্দ আছে। গোবিন্দ আকৌ আমাৰ পুনৰ বহুত দিনীয়া পুৰণা আমাৰ ককা, ককাহঁতৰ দিনৰে দৌল মন্দিৰ। কিন্তু, এতিয়া আকৌ ইমান কৰি মানে, ধুনীয়াকে বনাইছে। বনাই পেলাই পুনৰ প্ৰতিষ্ঠা কৰিছে। সেই তেনেকুৱা অনুষ্ঠান হওক, ফাকুৱাত হওক দৌল উৎসৱ, আমাৰ ভালকে হয়। তেনেকুৱা বিলাকত যাবলৈ খুবেই ভাল মানে, ইচ্ছা কৰোঁ। কিয় ইচ্ছা কৰোঁ জানানে? পুৰণা লগৰ ল'ৰা ছোৱালী খিনিক পাম সকলোকে পাম সেই আশা কৰিয়ে
আকৌ আগৰ নিচিনা লাগিব অকণমান মন
যদিও মা দেউতা ঢুকাল। এনে কোৱা মানে বৰ দুখ লাগে অ'! ভাবিলে!
মই যে এটা কথা ভাবোঁ দেই! কেতিয়াবা যদি ভগৱানে কয় বা কোনোবাই কয় তোক কি লাগিব? অ'! ক'লো হেতেন বৰ দিনটোলে বুলি যাবলৈ।
সঁচা কথা, সচাঁ কথা। মানে আৰু এটা কথা আমাৰ দিন মানে বয়স হৈ আহিছে। তোমালোকে উঠি অহা ছোৱালী।
আ
কোৱা কাৰণে কি নাজানো মানে সেই কথাবিলাক স্মৃতি বিলাক মনলৈ খুবকে আহে অ' বেছি আহে।
এ সেইবোৰ থাকেই আৰু মানুহৰ বিলাকে বহুত খেদে।
উম'
বহুত খেদায় স্মৃত মানুহক কেতিয়াবা শুই থাকিলেও পতক সপোনত দেখা নিচিনা লাগে।
সপোনত আৰু কি জানা মই সপোন দেখিলেতো মোৰ পুৰণা এ ধৰা মোৰ লগৰ ছোৱালী বিলাকৰ বা আমাৰ ঘৰৰ পুৰণা যিবিলাক ঘৰ আছিলে মই সেইটো ঘৰতহে সপোন দেখো তুমি জানে
অ
ঘৰ দুৱাৰ বিলাক সকলোৰে বেলেগ হ'ল আগৰ ঘৰ দুৱাৰ বিলাক একেবেই নাই কাৰোৱেই নাই আমি পঢ়ি থকা দিনত যিবিলাক ঘৰ দুৱাৰ আছিল কাৰোৱেই নাই সকলো বিলাক পুৰণা বিলাকেই দেখা পাওঁ জানে কিয় মই সেইটো কথা আজিলৈকে ভাবি ভাবি মই নিজে ভাবো ভাবি ভাবি মই তাৰ উত্তৰ কোনো কাৰণে উলিয়াব পৰা নাই
কিন্তু এটা কথা দেই যোনে যিমান ঘৰ বনাওক আজিকালি বাও পকা ঘৰে হ'ল বাৰু ভালো লাগে মই সেইটোক মই ক'ব নাযাওঁ কিন্তু সঁচা কথা এটা কওঁনে আগৰ ঘৰবোৰত আমাৰ যেনেকুৱা এটা খেলা ধূলা পৰিৱেশ মানে কেচাই হওঁক লাগিলে যিয়ে নহওক ঘৰ লাগিলে নতুন হৈ যাক তেনেকুৱা নালাগে ন অনুভৱতো বৰ বেলেগ এইটো আপুনি বেলেগক বুজাব নোৱাৰে এইটো নিজে বুজি পায় উম
সেইটো কাৰণে মানে সেই যিটো টান মানে ন অ এজনৰ বা আনজনৰ প্ৰতি যিটো টান
টো ভাবিব লগিয়া সঁচাকে দে, নাই নাই আজিকালি চবতছে ডাঙৰ কথা আজিকালি মানুহৰ মানৱতাই নাই বাকীখিনি কি লাগে আৰু। খাবলৈ পাইছে নাপ পাইছে সেইটো পিছৰ কথা আৰু। কি দৰকাৰ আৰু ইয়াক সহায় কৰিবলে।
অ', মানুহৰ সহায়বাৰে মানুহ বিলাকে কি ক'ম আৰু পাৰাতোতো কৰিব লাগে ন'। নহয়
আজিকালি সহায় কৰা মানুহটোও আকৌ পিছত ওপৰলে উঠি গ'লে সেইটোও গুৰুত্ব নিদিয়া হয় নহয়।
অসমীয়া দেখাৰ কথা, আমি কিছুমান প্ৰবাদ পাই আহিছিললোঁ, আমাৰ এমাইলত এইবিলাক ভাপ বহলাই লিখা।
আছিলে-আছিলে অ',
বাৰি গছ গৰুৱে খায়। সো মানে প্ৰতিটো পলে-পলে মৰ্মে-মৰ্মে অনুভৱ হয় সেই। কথাবিলাকৰ মহম সেইবিলাক মহান পুৰুষে লিখি থৈ যোৱা জানানে। তুমি মহৎ লোকে লিখি থৈ যোৱাবানি মানে আখৰে-আখৰে কথাবিলাক সত্য।
বাৰু ঠিক আছে দিয়ক।
ভাল পালি কথা
ভাল ল ভাল লাগিলে ভাল লাগিলে এই নেটৱৰ্কবোৰ অকনমান প্ৰবলেম দিয়া। যে এতিয়া ঠিক হ'ল বাৰু প্ৰথমতেহে অকমানহে দিছিলে।
অ-অ ঠিক, ঠিক আছে দিয়া বাৰু ন উম-উম-উম।